হেল্ল'।
হেল্ল'।
অ কি কৰি আছা?
এনেই আছো ৰবা, তুমি?
আছোঁ ৰবা এনে ময়ো খবৰ পাতি ভালনে বাকী?
ঠিকেই আছে আৰু তোমাৰ খবৰ?
এই আছোঁ ৰ'বা।
ল
যি তাপ।।
অ। খালো ৰবা তুমি খালা?
অঁ খালোঁ ৰবা।
বাকী আজি মনত কৰিলা যে?
এ কাম এ এটা আছিল তাৰ পৰা মানে, কথা এটাই সুধিব লগা আছিল তোমাক দৰকাৰী।
অ' কি কথা সোধা?
তুমি এতিয়া কি পঢ়ি আছানো?
মই এতিয়াটো ডিগ্ৰী কৰি আছো বি এছ চি।
মানে মোৰো এইবাৰ মানে ধৰা মইও উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰিলো তো তাৰ পিছত পিছত মই কি কৰো কি নকৰো ত'ভাবি আছোঁ ৰ'বা কি কৰিলে ভাল হয়? কি কৰিলে বেয়া।
হয় নেকি? তুমি পিছে কি ষ্টিমত লৈছা?
মই চাইন্স লৈছিলো আৰু এইবাৰ নীটৰ পৰীক্ষাও দিলো।
অ', নীট দিছিলা ন?
অ', দিছিলো ৰবা।
অ' নীটৰচোন অ' পেপাৰটো লিক হ'ল। এতিয়া ৰিণিত দিবা ন আৰু?
অ' তাকে আৰু উপায় নাই দিব লাগিব আৰু মানে পঢ়ি কিনেতো দিছিলো কিন্তু উপায় নাই আৰু পেপাৰখন যাতে ওলাই গ'ল আগতে আকৌ এতিয়া দিব লাগিব আৰু আকৌ এবাৰ।
তাকেই পিছে এতিয়া কেনেকুৱা তোমাৰ প্ৰস্তুতি চলিছে?
প্ৰস্তুতি মানে ঠিকেই দিয়া আকৌ মানে এবাৰ পৰীক্ষাটো বাতি হোৱাৰ পিছত আৰু পঢ়িব আৰু ইচ্ছা নোযোৱা টাইপ হৈ যায় ন, তথাপিও চেষ্টা কৰি আছো আৰু পঢ়িব কাৰণে অলপ-অলপকে ডেইলি যিখিনি পাৰো নিজৰ। কামখিনি কৰি যায় আছো, বাকী তোমাৰ?
মোৰ, মইতো বি এছ চি কৰি আছো আৰু মোৰতো এতিয়া আৰু নিদ দিম বুলি মই নাই ভবা এতিয়া।
বাকী তোমাৰ এতিয়া মানে পৰীক্ষা-চৰীক্ষা চলি আছে নেকি?
অ' মোৰ পৰীক্ষা কেইদিনমান পিছত আৰম্ভ হ'ব আৰু।
অহ',
বাকী এটা কথা সুধিব লাগছিল যে, তোমালোকৰ যে এই নীটৰ পেপাৰটো লীক হল। তোমাৰ ওপৰত কেনেকুৱা এফেক্ট পৰিছে এতিয়া?
এফেক্ট মানে বেয়াই দিয়া মানে। ধৰা এবছৰটো পঢ়িলো ইমান কষ্টকে, তাৰ পিছত তোমাৰ মানে ধৰা ভালে, পিছত আহি চাইছিলো ন ঘৰত পেপাৰখন, চাই পিছত তোমাৰ ভালে খিনি নম্বৰ পাইছিলো আৰু। মোৰ হিচাপত যিখিনি মই পাব লাগে, সেইখিনি পাইছো আৰু তাৰপিছততো দুদিন পিছততো গম পালে আকৌ পেপাৰখন যে লীক হল ভালকে, এনে আৰু ওলাই আছিল আৰু সৰু-সুৰাকে নিউজত, কি পেপাৰখন লীক হৈছে এনেকে হৈছে তেনেক কিন্তু পিছত গম পালো, বেয়া লাগিল আৰু উপায় নাই এতিয়া কি কবা আৰু পেপাৰবোৰ ভালকে নাচাই, সেইকাৰণে পৰীক্ষাৰ আগতীয়াকে কেনেকে পাই যায় আৰু মানুহে।
তাকেই হা আহ মানে আমাৰ যিটো চিষ্টেম আছে ন, সেইটো বহুত বেয়া হৈ গৈছে। দিনক দিনে মানে মানুহে পইচা দিলেই চব পাই যায় আৰু সেনেকুৱা হৈ গৈছে এই মানুহ চ মানে ছাত্ৰ-ছাত্ৰী, ছাত্ৰীবিলাকৰ ওপৰত চৰকাৰৰ কোনো যে গুৰুত্ব নাই। সেয়াই দেখাই দিছে আৰু এইবিলাক পেপাৰ লীক হওক বা যেনেকে তোমাৰ এছ এছ চিৰ আহ যিটো এক্সাম আছে সেইবিলাক আৰু
অ' এছ এছ চিৰ পৰীক্ষাও এইবাৰ বাতিল হল নহয়, কিবা মানে এনে আৰু আজিকালি পইচা দিলে চব কাম হৈ যায়, পঢ়া মানে পঢ়াটোৰ মূল্য নোহোৱাৰ দৰে হৈছে দিয়া। চব কাম পইচা খালি পইচা যাৰ হাতত থাকে সিয়ে মানে চব পায় আৰু।
বাকী তুমি অ অকল নীট-নীট যদি তোমাৰ নহয় তেতিয়াাহলে তুমি বেলেগ কি কৰিম বুলি ভাবিছা আৰু নে অকল নীটেই তোমাৰ?
অ' এই সেইটো কাৰণে ফোন কৰিছিলোঁ ৰ'বা। তোমাক মানে, তুমিতো বি এছ চি কৰি আছা ন, তহ' তাৰে কাৰণে মানে তুমি কেইবছৰৰ বাবে কৰি আছা বা কি-কি চাবজেক্ট লৈছা? বা পঢ়া পাতি কেনেকুৱা? তা অকণমান ক'লে ভাল হয় আৰু মোৰো ভাল সুবিধা হয় মিলে।
অ' মানে এ মইতো নৰ্মেল বি এছ চি কৰি আছো ন, তহ বিশেষ ইমান একো নেথাকে, বাত পঢ়িব লগা থাকে বহুত থাকে, তহ তোমাৰ হাই লেভেল মানে বহুত উচ্চস্তৰৰ পঢ়িব লাগিব তুমি, আহ নতুন-নতুন তুমি অ' যিবিলাক অনুশীলন আছে সেইবিলাক পাই যাবা। যিটো তুমি অ' যিটো উচ্চমাধ্যমিকত পাইছিলা তাৰে ওপৰৰ আৰু বস্তুবিলাক পাব সেনেকুৱা আৰু যেনে তোমাৰ বিশেষ, মানে তুমি ক'ত বেছি কোনটো চাবজেক্ট পঢ়ি তুমি বেছি ভাল পোৱা?
মইতো তোমাৰ এনে আৰু ৰাসায়ন বিজ্ঞান, হওঁক বা পদাৰ্থবিজ্ঞান হওঁক বা জীৱবিজ্ঞান হওঁক আৰু এই তিনিটা ভালপাওঁ আৰু চবতছে বেছি।
ত' তুমি তাৰে কোনোবা এটাৰ ওপৰত অহ মানে, যদি তুমি ডিগ্ৰী কৰিব খোজা আৰু তেতিয়া হ'লে তুমি তাৰে এটা কোনোবা এটা বিষয়ৰ ওপৰত মেজৰ লৈ কিনে তহ পঢ়িব লাগিব। সেনেকেইে আৰু অহ ডিগ্ৰীত কৰা হয় আৰু।
তোমাৰ মানে এতিয়া ধৰা তুমিয়েটো ধৰা চাইন্ঞ্চৰ পৰাই পাছ কৰিছা ন, তাতে তোমাৰ উদ্ভিদ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, তাৰপিছত জীৱ বিজ্ঞান, উদ্ভিদ বিজ্ঞান এইবিলাক থাকে। ত তুমি কি লৈ কি লৈছা মানে মেজৰ হিচাপে
মই তোমাৰ উদ্ভিদ বিজ্ঞান লৈছো
বাকী এনে টান পাইছা নে এইটো সহজে পাইছা?
নাই তোমাৰ অ পঢ়িলেতো সহজে পাবা, অ কিন্তু যদি আগৰ পৰা কনচেপ্টবিলাক ক্লিয়াৰ নাথাকে বেচ বিলাক তেতিয়া অলপ মানে অলপমান কঠিন পাবা আৰু
তাকেই তোৰ বা ইফালে মোৰ নিতৰ পৰীক্ষাও এনেকুৱা হল, চবফালে কোনোফালে মিলি অহা নাই ৰবা কি কৰিম কি নকৰিম কোনফালে কি হয় ভাবিয়ে পোৱা নাই
আচ্ছা আচ্ছা তুমি এটা কাম কৰিবা তুমি নীত তো ত দিবাই ন ত' যদি তোমাৰ অ অ হ'ব নালাগে বাৰু যদি তোমাৰ আৰু অ তাতে চিলেক্ নহোৱা তেতিয়াতো ৰখি থাকি লাভ নাই ন তুমি এতিয়া কোনোবাখন কলেজত হওক এডমিশ্যন তো লৈ থৈ দিবা আৰু
তাকে ভাবিছোঁ বা এনে এনে সময়বোৰো যাই আছে ন পাৰ হৈ যাই আছে পিছত আৰু ইফালে নামভৰ্তিও বন্ধ হৈ যাব কলেজত, আৰু মোৰ এইফালে নীটত যদি ৰিজাল্টটো নাহে ভাবামতে তেতিয়াহ'লে দুয়ো চাইডে একো নহ'ব। ‌তাকে ভাবিছো
তোমাৰ পিছে লক্ষ্য কি? মে তুমি কি হ'ব বিচাৰা? অকল ডক্তৰে হ'ব বিচাৰে নেকি না বেলেগ আৰু কিবা আছে আৰু তোমাৰ মনত
মোৰতো এনেকুৱা নাই দিয়াচোন, মানে বিশেষ লক্ষ্য বুলি কলে তো ডক্তৰে ক'ব পাৰা, বাকী মানে ধৰা যিবিলাক কাম কাৰণ মোৰ এটাই কথা মানে ধৰা যিবিলাক কামত পইচা বেছি থাকে সেইবিলাক কৰিম আৰু মোৰ এনেকুৱা নহয় যে এইটো কামত কষ্ট বেছি হ'ব বুলি এইটো নকৰোঁ, সেইটো নকৰোঁ, এনেকুৱা নহয়, যদি কামটোত পইচা ভাল আছে তেতিয়াহ'লে মই কৰিম, যি কামে নহওক মোৰ আপত্তি নাই, কিন্তু ধৰা পঢ়াৰ হিচাপে গ'লে চবৰে এটা লক্ষ্য থাকে ন? সেই হিচাপত মই ভাবিছোঁ নীতটো পাছ কৰি তোমাৰ ডাক্তৰি তো কৰি লও, কৰি কিনে ভাল কলেজ এখনৰ পৰা পাছ কৰি ডিগ্ৰীটো ওলাও আৰু, কিন্তু ভবা মতে নহ'বও পাৰে দিয়াচোন
তে তুমি এটা কাম কৰা, তুমি পুৰা যিটো তোমাৰ আহ ধ্যান আছ ন, সেইটো ধ্যান, আহ যি যেতিয়ালৈকে নিজৰ পৰীক্ষাটো নাহে ন তেতিয়ালৈকে তুমি এইকেইদিন ভালকে পঢ়া, মানে তুমি নীটটো এনেকে ভাবা যে মই মই মানে নীটটো ক্লিয়াৰ কৰিব লাগিব। মই মানে ডক্টৰ হয়েই, ত তেতিয়াহে তুমি চিলেক্ট হ'ব পাৰিবা। আৰু আজিকালি কি হৈছে যে মানে তেতিয়া তুমি কলেজ ভাল এখন কলেজ চিট নাপাবা ন, তুমি প্ৰাইভেট যিবিলাক কলেজ আছে সেইবিলাকো বহুত পইচা লাগে ত তুমি যদি ডাক্তৰ কৰিব বিচাৰিছা, তেতিয়াহলে এই এইকেইদিন বহুত কষ্ট কৰা দেই
তাকেই তো ভাবিছো, বা মানে প্ৰাইভেট কলেজৰ পৰাতো আমি কৰিব নোৱাৰোৱে, ত চৰকাৰী কলেজ যিবিলাক থাকে সেইবিলাক কলেজৰ পৰাই কৰিব লাগিব, তাৰ বাবেও তোমাৰ নম্বৰ বহুত লাগে নম্বৰৰ কাৰণে তোমাৰ কৰিব লাগিল, আৰু এনেও পৰীক্ষাটো আহিলে আৰু ধৰাচোন বেছি দিন নাই, তাকে ভাবিছো তথাপিও ধৰা এটা ৰাখিছো আৰু বেলেগ ৰাস্তা এটাও ৰাখি থৈ দিছো। তোমাৰ যদি টো নহয় তেতিয়া হ'লে তোমাৰ তুমি কোৱা বি এছ চিও ল'ব পাৰোঁ, আৰু মোৰ ভাল পোৱা যিকোনো এটা ছাবজেক্টত
অ যদি তুমি আহ ভৱিষ্যতে টিচিং লাইন যাব খুজিছা বা শিক্ষক হ'ব খুজিছে, তেতিয়াহলে তুমি বি এছ চি কৰিব পাৰা
সেইটো ৰবা অলপমান ভাবি চিন্তি কৰিম ৰ'বাচোন, সেইবাবে তোমাক মই কল কৰিলোঁ আৰু তুমি বেয়া চা নাপাবা আৰু তোমাৰ টাইমখিনি বা এনে এনে বেয়া কৰাৰ বাবে
নাই নাই মই এনেই এনেই আছিলো, ভালেই হ'ল মই তোমাক অলপ আহ চাই দিব পাৰিছো যে তোমাৰ অলপ কনফিউজন বা তোমাৰ যিটো সেই আছিল সেইটো মই এতিয়া অলপ চাগে তোমাৰ নোহোৱা কৰি দিব পাৰিছো সেইটোৱে আৰু, তুমি তুমি ভাবি চিন্তি ল'বা দেই দিছিচন জলদি নল'বা, তোমাৰ যি মন সেইটো কৰিবা
ঠিক আছে ঠিক আছে দিয়া, হ'ব দিয়া তে ৰাখিছোঁ দিয়া
ঠিক আছে দিয়া।